হেল্ল'।
হয় কোৱা।
আজি অলপ গাড়ীৰ বিষয়ে কথা পাতো।
অ কোৱাচোন।
তুমি গাড়ী চলাই ভাল পোৱানে?
হয় মই স্কুটি চলাই ভাল পাওঁ।
হয় নেকি আৰু তুমি চাৰি চকা গাড়ী চলাব জানেনে?
অ এইটো নাজানো তুমি জানানে?
অ মই গাড়ী চলাই ভাল পাওঁ জানোঅ। তুমি?
হয় মই মানে স্কুটি চলাই জানো মানে ইমানো নাজানো কিন্তু চলাই মানে বেছিভাগ ফুৰি মানে বহি বেছি ভাল পাওঁ ফুৰি বছি ভাল পাওঁ গাড়ীত। বেছিভাগ বাইক বাইক স্কুটি বেছি ভাল পাওঁ আৰু।
হয় নেকি, তুমি বেছিকৈ বাইকত উঠিছা নে স্কুটিত উঠিছা?
হয় মই বেছিভাগ বাইকত উ উঠিছো।
হয় নেকি, অ তুমি স্কুটি স্কুটি চলাব জানা?
অ অলপ চলপ পাৰো মানে ইমানো নোৱাৰো আৰু।
হয় নেকি লাষ্ট টাইম ক'ত'গলা তুমি স্কুটিলৈকে
লাষ্ট টাইম আমিতো অ মানে খামলিংগা চাইড গৈছিলো।
হয় নেকি তুমি নিজে চলাই গৈছিলা?
অ মানে পিছত মানে বে-বেলেগ এজন বহিছিলে।
অহ তুমি চলাইছিলা অ তুমি চলাইছিলা অ উম। তুমি বেছিকেলি অ কিমান কিমান চলাই থাকা স্কুটিবোৰ স্কুটি বাইক? উ
এনেই এনেকুৱা, ত' মোৰ নাই ন স্কুটি বাইক মানে যেতিয়া মানে কবাত ফুৰিব গলেহে মানে, স্কুটি যেতিয়া যাওঁ, তেতিয়াহে অলপ চল চলাও আৰু এনেকুৱা কি মোৰ নাই মানে মোৰ লোৱা নাই এতিয়া বৰ্তমান।
হয় নেকি।
হয়।
অঁ। তুমি কাৰ চলোৱাটো কেনেকুৱাভাবা। কাৰ চলোৱা বেছি ছেফটি হয় ন, বাইক স্কুটি চলোৱা বেছি চেফটি হয়।
হয়, বেছিতো চেফটিটো কাৰ চলোৱাই হয়। মানে বাইক চলালে কি হয় মানে। লেকিন বাইক চলালে এইটো ভাল। যিহেতু জামত বেছি ফাঁচা নাযায় মানে। চাইড কাটি কাটি ওলাব পাৰে হয় ন, কিন্তু মানে এনেই কাৰ চলালে, হয় কাৰ চলালে বেছি চেফ টি হয়, মানে কাৰ চলালে কি হয়, মানে মানুহো ভাবে ন অ ডাঙৰ গাড়ী আহিছে অলপ মানে, ছেফটিকে চলাও হয়নে নহয়। আৰু এতিয়া বৰ্তমানে যিটো বাইক আমি চলাও ন, তে বাইক চলোৱা সময়ত মানুহঁতে ভাবে যিহেতু এইটো কাটিয়ে ল'ব ন। কিন্তু সেইটো সময়ত সি কি জানি ছাইড কাটিব কি নাই। তে সেইটো কাৰণে মানে বেয়া হৈ যায় আৰু এনেইতো মানে। কাৰ চলটো বেছি ভাল আৰু তুমি কি ভাবা?
মই ঠিকেই, তুমি কাৰ চলোৱাটো চেফটি হয় যেনেকুৱাকে তোমাৰ নৰ্মেলি কাৰ চলালে, ক'ৰবাত এক্সিডেণ্ট হ'লে তোমাক, মানে লাগাতো নাযায় আৰু উম বা বাইক চলালে ক'ৰবাত তুমি এক্সিডেণ্ট হ'লে, ডাইৰেক্ট তুমি পৰি যাবা আৰু তাৰপিছত অলপ অলপ সেইটো হয়, তোমাৰ প্ৰব্লেম হয় গাই হাত ভৰি ভাঙা অলপ সেইটো প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে, মই ভাবোঁ, গাড়ী কাৰ কাৰ চলোৱা বেছি ভাল। এনেই ক'ৰবাত লং ড্ৰাইভত গ'লে, তোমাৰ গাই বাইক দি গ'লেও ভাল লাগে স্কুটি বাইক দি গ'লে ভাল। বেছিকে ভাল লাগে আৰু বেছিকে দূৰত গ'লে, বেছিকে দূৰত গ'লে তোমাৰ, কাৰত গ'লে অলপ ছেফটি হয়, ভালো হয়।
হয়, মানে অ কোৱাচোন।
লাষ্ট টাইম তুমি ক'ত গৈছিলা গাড়ীলৈকে?
মইতো এনেইতো মানে অ কাৰ লৈ কি মানে কাৰতো, যোৱা নাই এনে বাইকত গৈছিলো আৰু। মানে এনেই ফুৰিবলে মানে যেনেকুৱাকে, অ খ সোনাপুৰ চাইদ গৈছিলো আৰু।
সোণাপুৰ হয় নেকি। অ ভাল লাগে ন। মই লাষ্ট টাইম বাইকলৈকে শ্বিলং গৈছিলো ফুৰিব কাৰণে। এনেতো বেছিকে, শ্বিলং গৈছিলোঁ আৰু তাৰপিছত এনেইতো গৈ থাকোঁ তোমাৰ সেইপিনে, খামৰেংঙা চাইডে খামৰেঙা বিলৰ সেইপিনে, সেইপিনি এতিয়া বহুত ফেমাচ হৈছিলে। সেইদিনা গৈছিলোঁ বহুত ভিত আছিলে ইমান ভাল লগা নাই। এনেতো ক'বাত ক'বাত ঘূৰা যায় থাকে। তোমাক আৰু ভৱিষ্যত ক'ৰবাত ভৱিষ্যত ক'ৰবাত তুমি ঘূৰিবলৈ যাবলৈ মন আছে নেকি?
হয় মই উ ফুৰিবলৈ যাম মন আছে ভৱিষ্যতটো, পিছত যাব মন আছে, এইজনে মুম্বাই-চুম্বাই মানে বাহিৰত। কেৰেলা এইগিলা মানে ফুৰিব মন আছে। কিন্তু এতিয়া আৰু মই ভাবিছো মানে শ্বিলং যাম বুলি শ্বিলং, দাৰ্জিলিং এনেকা যাব মন আছে আৰু। তোমাৰ?
হয় অ মোকো যাব মন আছে, মোকো তুমি ধৰা মোক অ, এই পিনি যাবলৈ মন আছে, তোমাৰ শ্বিলং আৰু মেঘালয় ছাইদে যাবলৈ মন আছে, আৰু লাষ্ট হ'ল মোৰ বানাৰস যাবলৈ ইচ্ছা আছে বনাৰস আৰু তাৰপিছত তোমাৰ তাৰপিছত মোক ঘূৰিবলৈ মন গৈছে উধাই পিনে- উত্তৰ প্ৰদেশ সেইটো ছাইডে ঘূৰিবলৈ মন গৈছে। তুমি এনেই শ্বিলং গৈছিলা ন লাষ্ট টাইম?
হয়, নহয় মই শ্বিলং যাব ইচ্ছা আছে আৰু মানে যাম চাগে। কিন্তু যোৱা নাই, লাষ্ট টাইমতো মই তাতে গ'লো ন খাম সোণাপুৰ গলো ন। সেইটো সময়তে গৈছিলো আৰু, আৰু তুমি মানে বেছিভাগ অ বাইকত দি মানে তুমি ক'ত ক'ত যোৱা? মানে এনে ফ্ৰেডৰ লগত যোৱা- মানে বাইকত ফ্ৰেণ্ডৰ লগত যোৱা বেছি ভাল নে মানে কাৰত যোৱা বেছি ভাল?
মইতো এনেই বেছিকলি কাৰত যোৱাও বেছি ভাল বুলি ক'ব পাৰোঁ। আৰু এনেতো ঘূৰিবৰ কাৰণে চিটি চিটি এৰিয়াতো স্কট বাইকে ভাল যিহেতু জাম লাগি থাকে। আমি ছাইডৰ পৰা ওলাই যাব পাৰিম, আৰু যেতিয়া লং ড্ৰাইভ ভ খালী ৰাস্তা তেতিয়াতো কাৰতে ভাল চেফটি থাকে আৰু ফেমিলিৰ লগত গ'লেও কাৰতে ভাল। তুমি কি ভাবা ফেমিলিৰ লগত যোৱাত কাৰত ভাল না? এনে গাড়ীত
হয় এইটো তুমি ঠিকে কলা মানে বেছিভাগতো কাৰত ভাল। মানে যিহেতু ফেমিলি থাকিব ন তে ফেমিলিৰ লগত গ'লে মানে সিহঁত তকো চেফটি লাগিব। টো মানে কাৰোত জোৱা বেছি ভাল হয় মানে আৰু বাইকোত যোৱা মানে যেনেকুৱা মানে লেডিজ মানুহ মানে গাৰত মানে বাইকতো লৈ যাব নোৱাৰি ন, বেছিভাগ মানে লেডিজক চাবা মানে কাৰোত মানে বাইকো যেতিয়াই গেলে মানে প্ৰব্লেম হয়। মানে বহুতে মানে আজি আজিকালিতো জেনেৰেচন সবে উঠিব পাৰে বাইকে স্কুটিয়ে ন? আগৰ দেশৰ মানুহ মানে আগৰ দিনৰ মানে লেডিজ বোৰ মানে এনেকা বাইকৰ চাইক উঠিব পৰা নাছিলে ন? তে সেইটো কাৰণে মানে এতিয়া যদি তুমি যদি তাক উঠিব দিয়া তে সিহঁতেটো নোৱাৰিব ন যে সেইটো সময় নাছিল ন?
তে সেইটো কাৰণে মানে অ বেছি কিবা চেফটিটো কাৰতে বুজা যায় মানে। লেকিন আমাৰ কাৰণে এতিয়া বৰ্তমান বাইকতে চবে যায় ন, বাইকত যোৱা মানে কি বেছি সৰু সৰু ৰাস্তাবোৰ থাকে ন গলি, যোনটো তুমি ক'লা খামডেংগা চাইদ সেইটো চাইডতো সৰু-সৰু ৰাস্তা ন মানে বেছি দীঘলীয়া ৰাস্তা নহয় ন যেনেকুৱাকে কাৰ বাইক এনেকুৱাকে মানে বেছি ডাঙৰ ডাঙৰ মানে গাড়ী যাব পাৰকে নহয় ন, সেইটো কাৰণে মানে বাইকে স্কুটি ভাল হয়। তে বাইক স্কুটি লৈ যোৱা মানে এজনীয়ে দুইজন যাব পাৰা ন। তে মানে বেছি জন ফেমিলি লগ লাগি য কেনেকা কাৰ ভাল হয়।
তুমি ঠিকেই ক'লা যেনেকুৱাকৈ আমি ফেমিলিবোৰ উম কাৰত যোৱা বেছিকৈ ভাল যদি তুমি এনেই তুমি ভাড়া গাড়ীত ট্ৰেভেল কৰা নে?
হয় হয় মই ভা ভাড়াতো গৈছিলো যেনেকুৱা
নহয় তুমি বাছ চাছত উঠিকে যোৱা নাই বাছত বাছত বা এই টম টম অ চিটি বাছ এই টো চৰকাৰ এইটো তোমাৰ ক ভাড়া গাড়ী হ'ল নহয়।
হয় হয় হয় লাইনত যোৱা গাড়ী যেনেকুৱাকে ন অ সেইটোতো গৈছিলো। সেইটোতো মেক্সিমাম গৈয়ে থাকো বেছি ভাল লগা মোৰ মানে টমটম আছে মানে। সেইটোত বেছি ভাল লাগে আৰু উম।
অ। তুমি এনেই তুমি পাৰ্চনেল গাড়ী লৈ যোৱা বেছি ভাল পাবানা এনেই এনেকৈ টমটম চমটমত যোৱা বেছিকৈ ভাল পাবা?
মই মইতো পাৰ্ছনেল গাড়ী লৈ যোৱা বেছি ভাল পাওঁ যিহেতু মানে যতেও যাব পাৰোঁ ন। টমটম লৈ যোৱাটো মানে বেছি ইমান ভাল নহয় ন।
তোমাৰ অ অ তুমি সেইটো কি ভাবা কিহৰ কাৰণে তোমাক ইমান বেছি ভাল লাগে? সেইটো কিহৰ কাৰণে
হয় নি নি নিজৰ গাড়ী যদি লৈ যোৱা সময়ত ন আমাৰ যিখিনি হ'ব মানে আমাৰ নিজৰে হয় ন। যিও লোকচান হ'ব আমি নিজে কৰিব পাৰিম নিজৰ হ'ব কিন্তু এতিয়া যদি আমি বেলেগক কিবা লৈ যাওঁ ন বেলেগৰ ৰিক্সা বুক কৰি আমি য যাওঁ ন বেছি দূৰ দূৰ যদি যাও এদিনক কাৰণে যদি ৰিক্সা বুক কৰোঁ মানুহটো বুক হৈ যাব সেনেকুৱা টাইপ ন এতিয়া মানে আ কিবা হ'লে মেক্সিমাম কিবা যদি হয় ত সেইটো মানে সিহঁতৰ কাৰণে বেয়া আমাৰতো হ'বই হ'ব সিহঁতৰ হ'ব সিহঁতৰ আমিতো সিহঁতকো হেল্প কৰিব লাগিব সেইটো কাৰণে মই নিজৰটো লৈ যোৱাটো বেছি চেফটি বিচাৰোঁ আৰু। নিজোৰতো লৈ গলে মানে যিমানো ৰাতি হওঁক আমি আহিব পাৰিম সেইটো কৰিব পাৰিম। আৰু সিহঁতক যদি আমি মানে টাইমো দিম আমি সিহঁতক টাইম দিম যে তুমি ইমান টাইমলৈকে তুমি থাকিবা। কিন্তু তেতিয়া সিহঁতে ভাবিব ন যে অ মোক কিমান টাইমলৈ থৈছি মানে সেনেকুৱাটাইপ এতিয়া নিজৰ যিটো পাৰ্চনেলি গাড়ী লৈ যাবা তুমি তে তুমি মানে যতো যোৱা যিমানো ৰাতি হৈ যোৱা তোমাৰ মানে তুমি আহিবাই আৰু যিমান ৰাতি হৈ কিন্তু তুমি ঘৰতে আহিবা হয় নে নহয়?
অহ যদি তোমাক ক'বাত তুমি ধৰা তুমি কলেজতে যাব আছে তুমি এনে পাৰ্চনেল গাড়ী প্ৰিফাৰ কৰা নে এনে ভ কি বোলে ভাড়া গাড়ী যোৱা ভাল পাবা?
হয় কি ক'লা তুমি?
যদি তুমি ক'ৰবাত কলেজত যোৱা ইয় বা ক'ৰবাত অফিচিয়েলি কামত আছে ওচৰে পা জৰে তুমি তেতিয়া নিজৰ গাড়ী লৈ যোৱা বেছি ভাল পাবা না স্কুটি স্কুটি লৈ যোৱা বেছি ভাল পাবা না এনেই টমটমত উঠি যোৱা বেছি
যিহেতু মই ক'লো মোৰ তো গাড়ী নাই ন ত মই এতিয়াতো বৰ্তমান মানে ৰিক্সা বুক ৰিক্সা দিয়ে গৈ যাওঁ।
অ', ৰিক্সা দি যোৱা বেছি ভাল এনে এ মানুহে যদি যিহেতু এনেই বাছত চাছত উঠি যোৱা বেছিকৈ ভাল ভাবা না নিজৰ গাড়ীলৈকে যোৱা বেছি ভাল পাবা?
হয় মানে এনেতো মানে নিজৰ গাড়ী লৈ যোৱা ভাল ভাল হয় কিন্তু মানে বাছেদিও যোৱা বেছি বেয়া নহয় বাছেদিও গেলে মানে যাব পৰাাৰা যায় আৰু বাছেদিও সেই কি বেছি দূৰ দূৰ জাগা হলেও মানে যেনেকা মোৰ কলেজ দূৰত হয় সেইটো মই বা চে দি যা যোৱাাতটো ভাল কিন্তু নিজৰ পাৰ্চনেল গাড়ী থাকিলেতো আৰু ভাল হয়নে নহয়
হয় তুমি ঠিকেই ক'লা অঁ', পাৰ্চনেল গাড়ী থাকিলেও ভাল আৰু কি বোলে এতিয়া নতুনকে ইলে ইলে্ট্ৰিক গাড়ীবোৰ ওলাইছে সেইটো ইলেক্টিক গাড়ীবোৰ তোমাক কেনেকুৱা লাগে
হয় ইলেক্ট্ৰিক গাড়ী বোৰ ভালে লাগে মানে যিহেতু মানে গৈ থাকিলে গমেই নাপ গমেই পোৱা নাযায় যি মানে গাড়ী চলিছে না মানে স্মুথলি যায় আৰু বহুত ভাল লাগে আৰু যেতিয়া মানে এইটো মানে বেটৰী যে গাড়ী যে যাও ন সেইটো মানে বহুত জাম্পিং কৰে ন' সেইটো সময় মোৰ ভাল নালাগে আৰু
অ
মানে যেতিয়া মাথা বিষুৱাই থাকে সেইটো কিবা হৈ থাকে নে প্ৰব্লেম সটো মানে সেইটো গাড়ীত যেতিয়া বহুত প্ৰব্লেম হয় আৰু
অ', তোমাৰ যদি এইটো অ', যোনটো পেট পেট্ৰ'লৰ গাড়ী আছে আৰু বেটৰীৰ গাড়ী আছে তাৰ মাজৰ পাৰ্থক্যটো অলপ কৈ দিব পাৰিবা নেকি
হয় বেটৰী গাড়ী আছে যি মানে আমি চাৰ্জ কৰিব লাগিব হয় নে নহয় আৰু পেট্ৰল গাড়ী যে আম পেট্ৰল দি কেনেহে আমি চলাব পাৰিম তাৰ পাৰ্থক্য এইটোয়ে আছে যি মানে সেইটোতো চাৰ্জিং দি হয় যিমান তুমি চাৰ্জ দিবা সিমানেই সটো গাড়ী চলিব আৰু পেট্ৰল দি হৈ তুমি মানে এতিয়া পেট্ৰল ভৰাইছা আৰু আগুৱাই যায় কিনে পেট্ৰল পাবা কিন্তু চাৰ্জিংটো তুমি একবাৰে কৰি কিনে তুমি এইটো গাড়ী চলাব পাৰিবা ন' বাই চান্স তোমাৰ গাড়ী যে ৰখি যায় সেইটো সময় তুমি চাৰ্জ কৰিব নোৱাৰিবা ন' সেইটো কাৰণে মানে পেট্ৰল গাড়ীটো বে বেছ ভাবো মানে য'ত ক'ৰবাত যাবা ন' মানে পেট্ৰল গাড়ীতেহে লৈ যাবা কিন্তু বেটৰী গাড়ীটো মানে ৰিক্সি হয় বাই চান্স কেতিয়াবা বেটৰী ল' হৈ যোৱা আমিতো তাতে থাকিব লাগিব ন সেইটো কাৰণে মানে পেট্ৰল গাড়ীতটো বেছি ভাল আৰু
দিয়া ঠিক আছে ধন্যবাদ হা আমাৰ সময়টো হ'ল দিয়া দিয়া দিয় ধন্যবা
হয় হয় হয় ৱেলকাম